অ কোৱা।
অ ক'ত আছা?
এই ঘৰতে আছো তুমি?
অ কি মই এই ঘৰতে বাও।
আচ্ছা। কি কৰিছা।
এই এয়া তোমাৰ গোসাঁই ঘৰৰ পৰা ওলাই আহি চাহ -তাহ খাই পেলাই। ৰুমতে বহি ছোহি অলপমান।
আচ্ছা আচ্ছা ময়ো এয়া চাহ খাই বহিছো, চাহ খাই বহিছো আৰু।
অ অ অ। হেৰি তাপা তোমালৈ মানে মই ফোন কৰি আছিলোঁ আবেলি তুমি আকৌ ব্যস্ত আছিলা নে কি জানো ফোনটো ৰিচিভ কৰা নাই।
অ'! মই অলপ ব্যস্ত আছিলোঁ। কোৱাচোন বাৰু?
অ'! হেৰি মানে, আমি, লগৰকেইটা মিলি পেলাই, এপাক ফুৰিবলৈ যাম বুলি, ভাবিছিলোঁ।
অ'! আমাৰ, এহেঁতকেইটা লগত।
অ'! এহেঁত কেইটাৰ লগতে, তোমাৰ, এই মাজুলী, শিৱসাগৰ চাইডে।
অ'! যাব পাৰিম।
অ'! তোমাৰ এতিয়া, মাজুলী, শিৱসাগৰত বহুতখিনি, চাবলগীয়া জেগা আছে, নহয়?
হয়, হয়। এতিয়া, মাজুলীটো, সত্ৰ নগৰী বুলি, কয় ন'?
অ'! সত্ৰ নগৰী, মাজুলী।
অ'! এতিয়া, সত্ৰ কেইখন চাব লাগিব, আউনীআটী সত্ৰ। আৰু কি কি সত্ৰ আছিলে? গড়মূৰ সত্ৰ।
গড়মূৰ সত্ৰ, কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী।
হয়! এইখিনিতো, চাবলগীয়া সত্ৰ।
অ' অ'! মই মানে, আগতে তোমাৰ আগতে, তোমাৰ মই, মাজুলী গৈছোঁ। অ'! সত্ৰ খিনিলৈ গৈছোঁ। কিন্তু, মই শিৱসাগৰখন চোৱাগে নাই।
অ'! শিৱসাগৰ মই, এবাৰ গৈছিলোঁ। মই, আজিৰ পৰা, চাৰি বছৰ মানৰ আগতে, গৈছিলোঁ।
অ'! শিৱসাগৰত আমি, কি কি চাবগৈ, পাৰিম বাৰু?
শিৱসাগৰত ধৰি লোৱা, তোমাৰ এইটো, ঐতিহাসিক যিখিনি, ৰজাৰ দিনত যে, ৰজাসকলে বনাইছিলে। শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। সেইখিনি, আমি চাব পাৰিম আৰু। পুখুৰী আছে ন', ডাঙৰ -ডাঙৰ জয়সাগৰ পুখুৰী আছে।
অ'! জয়সাগৰ পুখুৰী আছে। তাৰপিছত, আৰু কেইবাটাও আছে, নহয়।
আছে, আছে। এতিয়া, আগতে ৰংঘৰ, ৰংঘৰৰ কথাটো, জানা নাই? কি কাৰণে, বনাইছিলে?
ৰংঘৰ কথাটো, এনে আগতে, পঢ়িছিলো বাৰু। মই, পাহৰিছোঁ নহয়। কোৱাচোন?
ৰংঘৰটো মানে, এটা পেভেলিয়ান। মানে, বস্তুটো এই, ষ্টেডিয়ামৰ টাইপৰ।
অ'!
য'ত, য'ত বহি মানে, ৰজাসকলে, ৰজা বা মানে, ৰাজঘৰীয়াসকলে মানে, খেল চায়।
অ' অ'!
তাত, তাত খেল, খেলে। খেল- খেল, খেলা হয় আৰু। ৰজাসকলে মানে, উপভোগ কৰে, তাত বহি।
অ' অ'!
পেভেলিয়ান আছিলে।
অ'! মানে মই, মইয়ো পঢ়িছিলোঁ, তেনেকেই পঢ়িছিলোঁ। মানে, কি? তাত, ৰজাসকলে বহি পেলাই, ওপৰৰ পৰা চাই আৰু ব'হাগ বিহু। সময়ত, বিভিন্ন ধৰণৰ খেল, খেলা হয়, তলত।
হয়! এতিয়া তাততো, ধৰি লোৱা তোমাৰ, ম'হৰ যুঁজ, কণী যুঁজ বা এনেকোৱা, চৰাই যুঁজ কৰে, বুলবুলি-বুলবুলি চৰাই যুঁজ কৰে। ওহোঁ! হয়। আকৌ, তেনেকে ধৰি লোৱা, তোমাৰ তলাতল ঘৰৰ ওপৰতো, এটা কথা শুনিছিলোঁ যে, এতিয়া, যুদ্ধ হয় মানে। তেতিয়া, ৰজ ৰজা, ৰজাই মানে, তাত লুকাই মানে, থাকিবৰ কাৰণে, এইটো বনাইছিল, বুলি শুনিছোঁ।
অ' অ'! তলাতল ঘৰটো?
অ'! তলাতল ঘৰত গৈছোঁ। এতিয়া, তোমাৰ এনেকুৱা, ধৰিলোৱা মানে, প্ৰত্যেকটো ৰুমতে ধৰিলোৱা, তোমাৰ, কেইবাটাও ৰাস্তা আছে। যেনি- তেনি যাব পাৰি।
অ'!
তেনেকোৱা এইটো। কোনোবাই যদি, সৈন্যই মানে, আক্ৰমণ কৰিবলৈ আহে, ৰজা মানে, কোনফালে গৈছে, তুমি ধৰিব নোৱাৰা। যেনি- তেনি বাট আছে, যে।
অ' অ'! তেনেকোৱা মানে।
তেনেকুৱাই। ইপিনে গলে তুমি একেটা ৰাস্তাতে ওলাবা আকৌ, তেনেকুৱা মানে।
অ' তলাতল ঘম। অ' আচ্ছা। মই মানে তোমাৰ এই শিৱসাগৰলৈ যোৱা নাই, মই মাজুলীহে ভালকে চাইছোঁগে।
আচ্ছা, মাজুলী ক- ক'ত - ক'ত গৈছা?
মাজুলী তোমাৰ আমি মানে তিনিটা গৈছিলোঁ, সেইবাৰ বাইকত গৈছিলোঁ।
হয়।
তাৰপিছতে তোমাৰ প্ৰথমতে গড়মূৰ সত্ৰ চালোগে, তাৰপিছতে আৰু এই গড়মূৰ সত্ৰৰ ওচৰতে মানে সম্পৰ্কীয় মানুহ এজন আছিলে।
হয়।
তাৰপৰা তেওঁলোকৰ ঘৰতে আমি থকা মানে হেৰিটো কৰিছোঁ আৰু, ব্যৱস্থাটো তাতে হ'ল।
আচ্ছা।
তাৰপিছতে সেইদিনাখন আমি মানে গৈ পেলাই সন্ধিয়া সময়ত পাইছিলোগে দেই।
হয়।
তাৰপৰা গতিকে আমি ওলাই নগলো চাবলে। কিন্তু তাৰপিছতে এই শুনিলোঁ মানে ৰাতি সাতটা মান বজাত, বোলে এই কমলাবাৰী সত্ৰত আজি ভাওনা এভাগ আছে।
হয়।
তাৰপিছত শুকানে তিনিওটাই ঠিক কৰি বোলো যাওঁ তেনেহলে, সেই কি- ভাওনাকে চাওঁগে। মাজুলীত ভালো লাগিব ন'।
ঠিক আছে। ভাওনা চাব লাগে বাৰু।
অ' তাৰ পিছত
মানে এইটো অসমীয়া সংস্ কৃতি মানে এটা হেৰি আৰু। এ সংস্কৃতি অসমীয়া।
অ' সেইটোৱে। তাৰপিছতে ভাওনা চালোঁগে। অংকীয়া নাট আছিলে। চাই ভাল লাগিছিলে।
হয় - হয়। অংকীয়াটো এই শংকৰদেৱৰ নহয় জানো?
শংকৰদেৱৰ অ'।
হয় - হয়, তাৰপিছত?
তাৰপিছতে তোমাৰ সেই ৰাতি আহি পেলাই ৰাতিপুৱাই আকৌ ওলাই গ'লো সত্ৰসমূহ চাবৰ কাৰণে। এ উত্তৰ কমলাবাৰীত তাৰপিছত নতুন কমলাবাৰী, এনেকে আকৌ গড়মূৰ সত্ৰ
অ' তাৰপৰা এই গড়মূৰ সত্ৰ বোলে মুখা শিল্পৰ কাৰণে বিখ্যাত বুলি শুনিছিলোঁ।
নহয় - নহয়, গড়মূৰ সত্ৰ মুখা শিল্পৰ কাৰণে নহয়। আমিবোৰে অলপ ভুলকে জানিছিলো, হেৰি এইখন এ এ ৰবা, না মুখা শিল্পৰ কাৰণে বিখ্যাতখন হেৰি আছিলে
আগতে কিতাপত পাইছিলোঁ মানে।
অ' গম পাইছোঁ, ৰবা - ৰবা। মোৰ নামটো পাহৰি গৈছোঁ নহয়। তাৰপিছত বেঙেনাআতি সত্ৰ, এনেকে কেইবাখনো চালোগে, দক্ষিণপাট সত্ৰ।
হয় - হয়। এনেই কোনখন- অ'- একে ডাঙ- ডাঙৰ কোনখন?
ডাঙৰখন তোমাৰ দক্ষিণ পাট আৰু আউন- আউনআটী সত্ৰখন- সত্ৰ দুখন মানে বাকীবোৰ সত্ৰতকে ডাঙৰ - ডাঙৰ।
হয় - হয়।
অ' তাৰপিছতে তোমাৰ আউনীআট সত্ৰত আমি মাছে ভাত খাই আহিছোঁ। তাতে তোমাৰ ভকতসকলে মাছ ধৰিছিলে।
অ'।
তাৰপা আমাক বৰ ৰখালে মানে আমিবোৰে আ- মানে তাৰে যোনটো আমাৰ লগত গৈছিলে, তাৰ মানে চিনাকি এজন আছিলে সেই সত্ৰতে।
হয়, তাই ভকত
ভকত অহ, তেখেতৰ বহাতে আমি ভাত খালোঁ।
আচ্ছা আচ্ছা, এই সত্ৰত থ সত্ৰত থকা মানুহবোৰে চুৰিয়া মানে চুৰিয়া পিন্ধি থাকে নহ।
অহ, একেৰাহে তেওঁলোকে চুৰিয়াই পিন্ধ থাকে, তেওঁলোকে
আৰু চুলিবোৰ দীঘল দীঘল নে সিহঁত তেওঁলোকৰ
অহ তাত তোমাৰ কেইজনমানৰ চুলি দীঘল আৰু কেইজন মানে কাটি ৰাখিছে, আমাৰ নিচিনাকে ৰাখে।
হয়, এই বিশেষকে মানে সত্ৰত থাকিলে মানুহে ইমান চুলি নাকাতে
অহ, বেছিভাগে চুলি দীঘলকে ৰাখে।
হয়।
তাৰ পিছত আমি তাতে খোৱা বোৱাটো কৰিলো। তাৰ পিছত আকৌ তাত তাত মিউজিয়াম এটা আছে দেই মিউজিয়ামটোত তোমাৰ ঢেৰ বস্তু আছে, আগৰ শংকৰদেৱ মাধৱদেৱৰ দিনৰ বিভিন্ন পুথি তাৰপিছতে ৰজাৰ দিনত তোমাৰ ৰজাৰ দিনত ডাঙৰ ডাঙৰ শৰাই সঁফুৰা এইবোৰ
সেইবোৰ চালা, তোমালোকে
চালোঁ চালোঁ আৰু আচৰিত কথা, তাত তোমাৰ এখন মানে সোণৰ নাও আছিলে।
শুনোৱা না
অহ সোণৰ নাও যে
অহ নাও তাৰপিছত
নাও এখন আছিলে, পুৰা একদম সম্পূৰ্ণ সোণৰ
হয়।
তাৰপিছত আমি সেইখন চাই আহিছোঁ। তাৰপিছতে আৰু ঢেৰ অস্ত্ৰ শস্ত, নাও খন নাওখন তোমাৰ বেছি ডাঙৰ নহয়। কিন্তু সৰুও নহয় মানে
অহ
মধ্যমীয়া নাও আৰু
সেইখন তেতিয়াহলে বহুত মূল্যৱান আৰু
অ মূল্যবান, তাৰপিছতে এতিয়া শুনামতে সেই নাওখন বৰ্তমান আউনিআটী সত্ৰত নাই বোলে।
অহ, এতিয়া কত আছে বা
শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ গ'ল বুলি শুনিছোঁ।
অহ, আচ্ছা গুৱাহাটীত
গুৱাহাটীত অহ
মই গুৱাহাটী শংকৰদেৱ গোলাঘাটত গৈছিলো, কিন্তু নেদেখিলো নেকি
অহ আৰু মানে আমিও আমিও কি মানে কি তাত যেতিয়া আমি প্ৰথমতে চাইছো নাওখন আমি ভবা নাই এইখন যে সোণৰ নাও হব বুলি
হয়।
সোণালী ৰং কৰি থোৱা নাও বুলি ভাবিছোঁ, আৰু
আচ্ছা, মানে ধৰিব নোৱাৰি যে সোণ বুলি
অ, ধৰিব নোৱাৰি কিন্তু একদম পুৰা সম্পূৰ্ণ সোণৰ তাৰ পৰা আমাক বুজাই দিলতহে বুজি পাইছো।
হয়।
উম, আৰু তাৰপিছতে সেয়া চালো, তাৰ পৰা আকৌ দক্ষিণ পাৰ সত্ৰখন মানে অলপমান অকমান দূৰলৈ যাবলগীয়া বাকী সত্ৰবোৰ ইখনৰ পৰা সিখন ওচৰা - ওচৰি।
হয়।
দক্ষিণ পাট সত্ৰত গলো তাত আকৌ তোমাৰ হৰিণা, মৌৰা চৰাই এনেকে ধুনীয়া - ধুনীয়াকে মানে পুহি ৰাখিছে।
অ, পুহি ৰাখিছ অহ, সেইসমূহ - সেইসমূহ সত্ৰতে থাক নে?
অহ, সত্ৰতে থাকে। তোমাৰ নহয় এটা বেৰা বনাই পেলাই নিৰ্দিষ্টকে জেগাত ৰাখিছে।
আচ্ছা - আচ্ছা।
এ বহুত ধুনীয়া লাগে মানে তালে দেই।
হয়।
আৰু বাকী কেইখন সত্ৰতকে মানে সেই দক্ষিণ পাৰত সত্ৰসমহ অলপ উন্নত মানে তোমাৰ এ বনোৱা মেলা ক্ষেত্ৰতে হওক আন্ত গাঁথনিৰ ক্ষেত্ৰতে হওক।
হয় মানে এতিয়া নতুনকে সম্ভৱ বনাইছে।
নতুনকে বনাই আছে মানে তাত।
আচ্ছা - আচ্ছা।
তাৰপিছতে অ, সেই মুখাৰ কাৰণে বিখ্যাত হেৰিখন আছিলে চামগুৰি সত্ৰ।
অ, চামগুৰি সত্ৰ অ, নামটো মই পাহৰি গৈছিলো।
অ, ময়ো পাহৰিছিলো সেই চামগুৰি সত্ৰ চালোগে নহয় আমি।
হয়।
তাত তোমাৰ সেই সত্ৰখন ইমান ডাঙৰ নহয়।
ডাঙৰ নহয় কিন্তু মুখাৰ কাৰণে বিখ্যাত আছে নেকি।
অ, মুখাৰ কাৰণে বিখ্যাত তাত তোমাৰ এটা বহুত ডাঙৰ হল এটা আছে তাত। মানে ঢেৰ মুখা সজাই থোৱা আছে।
হয়।
আৰু তাৰ পৰাই তোমাৰ ভাওনা আদি যদি ওচৰত অনুষ্ঠিত হয় বা ক'বাত অনুষ্ঠিত হলে তেওঁলোকে মানে তাৰ পৰাই মুখাত দিয়ে আৰু পঠিয়াই দিয়ে। অ, এ - এই বছৰ আগত দুই এবছৰো হেই আমেৰিকালৈও গৈছে নহয় চামগৰি সত্ৰৰ মুখা।
অ মুখা আমেৰিকা গৈছে।
অ মানে তোমাৰ এইবোৰ আমেৰিকাতো সত্ৰ আছে নহয় এতিয়া।
আচ্ছা, এইটো মানে মানুহে চাবৰ কাৰণে নিছে ন?
অঁ চাবৰ কাৰণে নিছে।
আচ্ছা।
তাৰপিছত ইয়াৰ উপৰি আৰু আৰু এটা কথা জানা নাই এই গণতন্ত্ৰ দিৱসত যে পেৰেড যে হয় যে। অ, তাতো তোমাৰ চা - চামগুৰি সত্ৰৰ মুখা দেখুওৱা হয়।
অ, এইটো মানে ভিডিঅ' অসমত দেখিবলে পাও বাৰু।
অ, সেইটো আমাৰ চামগুৰি সত্ৰ মুখা শি শিল্পহে।
হয় - হয় এনেকুৱাত পেয়েড বোত ধৰি লোৱা তোমাৰ আমাৰ অসমৰ নামটো মানে অসমখন উপস্থাপন কৰা হয় ধৰি লোৱা গঁড় চাহপাত তেনেকুৱা বস্তুসমূহৰে, চাহ গছ।
অ। তাৰপিছত আকৌ তোমাৰ বিহু নাচি থকা
হয় হয় এইবোৰ মানে অসমো উপস্থাপন কৰে আৰু। ৰাষ্ট্ৰীয় মঞ্চত হয়।
উম তাকে এ মানে মাজুলী চাবলে ধেৰ আছে, আমি যদি যাওঁ তেতিয়াহলে তিনিদিনমান সময় বা দুদিনমান সময় মাজুলী দিব লাগিব আৰু শিৱসাগৰখন চাবলে কিমান দিন লাগিব জানো পাই
অঁ সেইপিনিও তোমাৰ দুদিন তিনি মানে এসপ্তাহৰ প্ৰগ্ৰেম কৰিব লাগিব আমি।
অঁ এসপ্তাহৰ।
সাত দিন ধৰি লোৱা আৰু কেতিয়া মানে যাম বুলি ভাবিছা?
তাকে আমি এতিয়া এ মই বাৰু আজৰি আছো বাক কি তুমি আজৰি আছা নে নাই?
আ মইয়ো এতিয়া আজৰি আছো বাৰু এতিয়া যিহেতু জুলাই মাহতো গৰমেই গৰম বন্ধ।
উম।
এতিয়াপ আছো আজৰি।
অ তেতিয়া বাকি কেইজনকো যদি চাওঁ সময় সুবিধা মিলাই পেলাই যাম আৰু গোটেই কেইটা।
হয় এতিয়াতো আমি পইচাও তুলিব লাগিব নহয়, গোটেইকেইজনে মিলি।
পইচা চাগে লাগিব, এতিয়া মই মই ভাবিছিলো কি জানানে যে' আমি তেলৰ খৰচটো অ সমানে ভগাই পেলাই দিম।
হয়।
তাৰ পিছত আৰু বাকি খৰচটো আমি তাতে মিলাই ল'ব পাৰিম আৰু চবে পকেটত পইচা অলপ অলপ লৈ যাম।
ই বাকিতো হৈ যাব তাত' যিটো খৰচ হয় নিজে নিজে খৰচ কৰিম নিজৰটো।
অ গোটেইকেইটা মিলাই লম হয় ন?
হয় তেনেকেই হৈ যাব। খোৱাটো খোৱাহে আৰু খোৱা আৰু থকা।
থকা আৰু খোৱাটোহে।
হয়।
অ মাজুলীত বাৰু তোমাৰ কম দামতে হৈ যায় দেই যথেষ্ট মানে' তোমাৰ ধৰি লোৱাক পাঁচশ টকাত এটা ৰুম পাই যায়।
হয়।
তাৰপা আমি যেনিবা ছটা মান গলে, দুটা ৰুম ল'ব লাগিব আৰু।
এতিয়া শিৱসাগৰ গ'লেও ৰুম লব ল'ব লাগিব?
অঁ শিৱসাগৰতো সেই ৰুমেই ল'ব লাগিব।
উম।
আৰু মাজুলীত আৰু এটা আছে মানে, তোমাৰ কিছুমান সত্ৰই তাত আলহী আহিলে থাকিব পৰাকে ব্যৱস্থা কৰি দিয়ে।
হয়, হয়, এইটো অলপ চিনাকি মানুহ ধৰিলে ভাল, ধৰি লওক ভকত দুই এজন চিনাকি থাকিব লাগে।
অ চিনাকি থাকিব লাগে অ'হ।
হয়।
তাকে, তোমাৰ তেনেকে চিনাকি আছে নেকি?
মোৰ তেনেকুৱা চিনাকি নাই বাৰু।
অ মোৰো নাই।
এ এসেটকেইটা সুধিব লাগিব।
অ বাকি কেইজনক সুধিব লাগিব, যদিহে চিনাকি ভকত থাকে তেতিয়া ভাল হব ন এটা
অঁ তেতিয়া, তেতিয়া আমি আগতিয়াকে কথা পাতি থলে অলপ ভাল পাম, ভাল লাগিব আৰু।
অঁ ভাল লাগিব।
হয় আৰু ধৰিলোৱা তেওঁলোকৰে কোনোবা এজন আমাৰ লগত ওলালে আমি একেলগে চাব পাৰিম য়ক।
অ আকৌ তেওঁ আমাক দেখুৱাইও দিব পাৰিব।
দেখোৱাই দিব পাৰিব অঁহ, সেইটো হয় বাৰু।
উম, উম, উম, পৰা যায়।
পৰা যায়, তেতিয়াহ'লে আমি অলপ সোনকালে যাব লাগিব।
অ